হেল্ল'? অ'! কি কৰিছা?
অ'! এনেই বহি আছিলোঁ। এ, মানে, অনলাইনত জাগা চাই আছিলোঁ। অ'! ভাবি আছি উঠুনি, কালি কৰ'বাত ফুৰিব যাওঁ বুলি! অ'! এতিয়া এই, গৰমৰ বন্ধ দিছে যে কৰ'বাত, এনে তোমাৰ, যেনেকুৱা চুই, চুইমিং পুল নহ'লে, ৱাটাৰফলত যাব মন আছে। অ'! তোমাৰ এনে, অ'! এনে চিনি পোৱানে? এনে ভাল জাগা ক'ত আছে?
অ'! তেনেকুৱা আমাৰ ওচৰতো গম নাপাওঁ। হেৰি, শ্বিলং চাই যাব পাৰা! তাতে, ধুনীয়া ৱাটাৰফ'ল আছে।
অ'! শ্বিলং চাইডত নেকি? আচ্ছা! সেইফালে, তুমি কোনটো? এই, ছেভেন চিষ্টাৰ ৱাটাৰফল নেকি? কি?
হা, হা?
ছেভেন ছিষ্টাৰ ৱাটাৰফ'ল যে, সেইটো?
অ'! ছেভেন চিষ্টাৰ ৱাটাৰফ'ল। সেইটো চাব পাৰা, সেইটো চাব পাৰা? কিন্তু, তাতে গা ধুবতো নোৱাৰে ন'? এইটো ওপৰৰ চাব লাগিব।
চেৰাপুঞ্জীত আছে।
অ'! ছেৰাপুঞ্জী।
অ' অ'! শ্বিলঙৰ পৰা আৰু বেছি দূৰ যাব লাগে ন' সেইটো?
অ' অ'! দূৰ, অলপ দূৰ হয়। তুমি এনে, হেৰিত যাব পাৰা? কাৰেং চৰি তাতে গা ধুব পাৰা তুমি। এতিয়াতো গৰম ন'! তাতে হয়, শ্বিলং চাইড।
অ'! হয় নেকি? অ' অ'! হয় নেকি? তোমাৰ এই, গৰমত মানে, ক'ৰবাত এনেকুৱা মানে ঝাৰনা যেনেকুৱাই, ৱাটাৰফ'লত যাই কিনে গা -চা ধুলে ভাল লাগে ন'!
অ'! আমাৰ ইয়াতে, গুৱাহাটীত এইটো হেৰি আছে, তোমাৰ! আঁ গড় ভাঙা বুলি কয় নেকি!
অ'! অ'! গড় ভাঙা, অ'! সেইফালে গৈছিলা নেকি তুমি?
মই যোৱা নাই মই এনে চাই ৰিলচত চাইছিলো আৰু মানে মোৰফ ফ্ৰেণ্ড এজনীয়ে গৈছিলে তেতিয়া চাইছ- ছিলো আৰু সেইটো ভাল তাতে গা চা ধুব পাৰি। আৰু নহলে মই এটাত গৈছিলো এইটো কি কয় উম কা ফালে যে আছে আম সিং জৰাবাদ।
অ' অ'! সেইফালে মই এবাৰ গৈছিলোঁ। তোমাৰ মানে, লগ হঁতৰ লগত গৈছিলোঁ। অ'! সেইফালে তোমাৰ পানী শুকাইছিলে তেতিয়া মানে। বেছি নাছিল পানী, অলপে আছিল। এইটো
এতিয়া, পানী আছিলে, ধুনীয়াতো নিজৰাটো।
অ' অ'! সেইটো নিজৰ। তাৰমানে, তেতিয়া শুকাইছিলে অলপ মানে। আমি যেতিয়া, গৈছিলোঁ তে এনে মানে যেনেকুৱা শুকান যেনেকুৱা আছ-
অ অ এতিয়াতো মানে হেৰি ন বাৰিষ- নিষাৰ দিন ন ত বৰষুণ চৰষুণ দিয়ে আছে ত এতিয়া চাগে পানী হ'ব- বল যাব পাৰিবা তোমালোকে।
হয় সেইফালে যাব-
অ সেইটো আৰু সিফালে মানে ধুনীয়া আৰু হেৰি কিবা ৰিজৰ্টো আছে ন ৰিজৰ্ট চিজত কিবা খাই চাই আহিব পাৰিবা আৰু তাতে।
উ হয় তোমাৰ সেইফালে ন এটা নতুন ৰিজৰ্ট খুলিছে তাতে খেলিবও পাৰি ন কিবা কিবি মই ৰিলচত চাইছিলো এটা। কিবা অ কিবা এডভেঞ্চাৰ বুলি কিবা পাৰ্ক আছে ন সেইটোত মানে কিবা কিবি খেলিব দিয়ে তোমাক। কাৰ চলাব দিয়ে বহুত কিবা কিবি আছে। ক্লাইম্বিং কৰিব দিয়ে ন। ওম ওম হয় সে- টো চাইছিলোঁ বৰ ভাল লাগিছিলে। উম কিন্তু বহুত পইচা ল'ব চাগে তাতে মই চাইছিলো তৰা তোমাৰ
নতুন কিবা কিবি খুলিছে।
উম নতুন খুলিছে কিন্তু তোমাৰ সেইফালো মই তোমাৰ সে এইট উ এইটো যদি মোক কলা ন তাত সেইটোলৈকে তাৰে পৰা তোমাৰ চাহ বাগানলৈকে গৈছিলো মই। আৰু আগত কিবা আছে সেটো গম নাপাওঁ। আগত গৈছিলা নে তুমি?
আগত অ গৈছো সেইফালে সেইটো চাইদত এদি মানে তুমি হেৰি চনাপুৰ
অ অ অ মই শুনা পাইছো তাতে মানে তোমাৰ চনাপোৰ ওলাব পাৰি বুলি সচাকে ওলাব পাৰি নেকি তাই পৰা? অ অ
ঘৰ ন চনাপুৰ ত' তাতে সেট টো চা সেইটো মানে অকণমান চৰ্টকাট হৈ যায় সেইটো চাইডেদি গৈছিলোঁ।
অ হয় নেকি তোমাৰ সেইফালেদি মানে কি কেই ঘণ্টা লাগে?
অ তোমাৰ কিমান ঘন্টা লাগিব, এক ঘন্টামান লাগি যাব। আৰু মেইন ৰোডেদি গ'লে মানেটো বহুত জাম হয় ন ত সেইটো সেইটো ৰাস্ত- তেদি গ'লে মানে এনেকুৱা গাড়ী চাড়ী ইমান নাযায়।
অ হয় নেকি সেইফালে অ
খালি এটাই আৰু তোমাৰ হাতী ওলাই যায় মাজে মাজে।
অ অ অ হাতী ওলাই তোমাৰ এ সেইফালেও ওলাই নেকি তোমাৰ এনেতো আৰ্মি কেম্পৰ ফালে ওলাই।
অ আৰ্মি কেম্পৰ সিফালেও ওলাই বাহিৰৰ।
অ হয় নেকি, অ আচ্ছা তোমাৰ এই জংঘলৰ ৰাস্তা নে আছে নেকি সেইফালে?
অ জংঘল মানে পাহাৰৰ মাজেৰে ৰাস্তা হয় এইটো।
অ হয় নেকি, এনেইটো চাহ বাগান সেই চাহ বাগিচা আছে ন তাতেতো তোমাৰ।
হয় হয় অকমান জাগা খিনি বেয়া সেইখিনি। পাৰে তুমি গাড়ী চাৰি দি গ'লা বাৰু ঠিক। ঠিকে আছে কিন্তু ৰাতি অহা যোৱা কৰিব নোৱাৰি। উম উম।
ভয় আছে চাগে।
অ হাতী চাতি আৰু মানুহবোৰো বোলে ভাল নহয় তাতে।
অঁ হয় নেকি?
উম, উম।
অঁ মই তোমাৰ এইফালে মানে এবাৰ অঁ। সেই মই এবাৰ তোমাৰ সেই চন্দ্ৰপুৰৰ ফালে গৈছিলোঁ তোমাৰ সেই কি কয়। পবিতৰাত গৈছিলোঁ সেই পবিতৰা সেইফালে তোমাৰ সেইফালে পবিতৰাৰ পৰাও চন্দ্ৰবোৰ ওলায় নেকি?
আহ অ হেৰি অ পবিতৰ পৰা চোনাপুৰ।
চণাপুৰ অ অ চণাপুৰ অ চৰি সেই চণাপুৰ ওলাই অ ওলাই ন সেফ হলিডি অ' অঁ অঁ হয় নেকি?
যাব অকণমান।
অ দূৰ হৈ যায় নি?
উম উম মানে তুমি হেৰি? এই পানী খাইতি পাৰ হ'ব লাগিব তাৰি চন্দ্ৰপুৰ চন্দ্ৰপুৰৰ- তাৰপিছত আৰু অ হেৰি গলা তুমি পবিতৰা। পাৰ হৈ আৰু অকমান আগত হেৰি পাই য অ মায়ং আছে।
উম, উম মায়ং তাৰ পিছত কাজিৰঙা। আৰু সেনেকুৱা কৰি আৰু ওলাই চাগে ন চনাপুৰ।
অ'হ, অ'হ সেইফালে অ চনাপুৰ হয়তটো অকমান আগত নগাঁও।
অহঁ, অঁহ, অঁহ, অঁহ। হয়, সেইফালে মানে ৰাস্তাটো কিন্তু- উম সেনেকুৱা যাব পাৰি, কিন্তু তোমাৰ এই শ্বিলঙৰ ৰাস্তা দি মানে সেনে। মেঘালয়ৰ ৰাস্তা দি গ'লে ভাল লাগে কিন্তু ন।
অ'হ, অ'হ ধুনীয়া তাতে আৰু এতিয়া। মানে ঠাণ্ডা তোমাৰ আমাৰ ইয়াতেতো বহুত গৰম ন ত এতিয়াৰ পৰা। ঠাণ্ডা হৈ আছে যাব পাৰা।
অহঁ ঠাণ্ডা হৈ আছে যে, সেইকাৰণে ভাল লাগে আৰু। আৰু তোমাৰতো এই মুম্বাই।
ঠাণ্ডা আছিলে আৰু তাতে শ্বিলঙত, এতিয়া মানে কমিছে। চবতো প্ৰায়ভাগ তাতেই যায় ন আমাৰ ইয়াৰ পৰা গুৱাহাটীৰ পৰা। উম।
হয়, মইয়ো শুনা পাইছিলো যাতে এতিয়া মানে কমিছে বুলি।
অঁ কমিছে তোমাৰ হেৰি কোনটো চাইডত অকমান ঠাণ্ডা হ'ব জানা চেৰাপঞ্জী চাইদ। সেইখিনিত অকমান ঠাণ্ডা হ'ব এনে বাকী। তোমাৰ গৰমে ক'বলে ইমান গৰম নহয় আৰু আমাৰ ইয়াতে যিমান গৰম।
উম, উম, উম, হয়, তোমাৰ। উম, এনেই তোমাৰ আৰু বেলেগ জেগাত ফুৰিব গৈছিলানে।
অঁ বেলেগ জোগাত মই হেৰি গৈছিলো, কাজিৰঙা গৈছিলো।
কাজিৰঙা গৈছিলা আৰু এনে তোমাৰ বাহিৰা ষ্টেটত গৈছানে!
বাহিৰা ষ্টেটত যোৱাই নাই মই এইখিনিয়ে গৈছো। মেঘালয় গলো শ্বিলং ইফালে তাৰ পিছত কাজিৰঙা নগাঁও ইফালে ঘূৰিছো আৰু। আৰু নাই বেছি ফুৰা।
অ'হঁ।
কাজিৰঙাটো মানে মই হেৰি- যোৰহাট গেছিলো তেতিয়া কাজিৰঙা পাৰ হয় নগাঁও পাৰ হয় কাজিৰঙা। পাৰ হৈ তাৰ পাছতে যোৰহাট পায় ন। ত তেতিয়াই আৰু সেইখিনিতে মানে অকমান চালো।
অ'হ, অ'হ গাড়ী দি গৈছিলা মানে, মইতো তোমাৰ যোৰহাট- একবাৰ গৈছিলো আমাৰ এন চি চিৰ কেম্প হৈছিল। তেতিয়া মানে যোৰহাট গৈছিল। আছিলে ন আমাৰতো ট্ৰেইনেদিও লৈ গৈছিলে।
অ'হ, অ'হ ট্ৰেইনেদি ট্ৰেইনেদি গলে তুমি মানে নেদেখি। কিবা ন সেইটো অকমান ৰাস্তাটো বেলেগ হৈ যায় উম, উম। গাড়ী দি গ'লে তুমি পুৰা দেখিলে হয় ওচৰতে মানে সেনেকে হাতী চাতি। থাকে।
অ'হঁ। আৰু তোমাৰো ট্ৰেইনেদিতো গ'লে তোমাৰ যোৰহাট টো সাত ঘণ্টাৰ সাত ঘণ্টা ৰাস্তা হয় ন। তোমাৰ এনে গাড়ী দি গ'লে এনেই কেইঘন্টা লাগে।
তোমাৰ কিমান লাগিল মই মানে থাকিলোয়ে তাতে মই এতিয়া নাছিলো। চালো আৰু টাইমটো ইমান ৰাতিপুৱাই গৈছিলো ৰবা ৰাতি। ৰাতিপুৱা গৈছিলো আমি পাঁচটা মানত গৈছিলো আমি গৈ পাইছো। তাতে গধূলি চাৰিটা মানে।
হয় নেকি গধূলি গৈ পাইছিলো অঁ অঁ বহুত টাইম লাগিছিলে। হয় তুমাৰ ট্ৰেইনতে ইমান টাইম লাগে আৰু ৰাতিপুৱা গ'লে তোমাৰ দিনতে পাওঁ আৰু দুটা তিনিটা মানত।
অ হা আৰু গাড়ী দিতো বহুত, যাম থাকে ন ৰখি ৰখি যাব লাগে। অ আমাৰ গধূলি হৈ গৈছে পাঁচটা মান বাজি গৈছে আমি অ বাৰ ঘণ্টা
অ অ বাৰ ঘন্টা লাগিল তোমাৰ এই ছয় ঘন্টা ছয় ঘন্টাটো তোমাৰ। ট্ৰেইনতে লাগে তেওঁ ছয় ছয় আৰু বাৰ ঘণ্টাই লাগিছে।
অ অ বাৰ ঘণ্টাই লাগিলে।
অ কিন্তু তোমাৰ যোৰহাটত বহুত গৰম আছে ইয়াত মানে আমাৰ এই গুৱাহাটী, টিৰ পৰাও বেছি গৰম আছে তাতে।
অ অ,
তাতে গৈ।
আমি তেতিয়া সময়ত হেৰি ঠাণ্ডা টাইমত গৈছিলো নেকি মই গম নাপালো আৰু তেতিয়া। এতিয়াতো গৰমেই চাগে তাতে।
এই তোমাৰ এই জুলাই মাহতো বহুতেই গৰম হয় তাতে আমাৰ মানে ট্ৰেইনিং হৈ আছে। আছিল ন জুলাই মাহত মানে কেম্পৰ চিলেকচন হৈছিল ইমান গৰমত। মানে ইয়াতে ইমান গৰম নাই উম।
হয় এন চি চি তো আৰু বহুত মানে সেনেকে ৰদতে থিয় কৰিলে।
অ অ, হয় কিন্তু বহুত গৰম তাতে যোৰহাটৰ ফালে বেছি গৰম আছে আৰু তেতিয়া গম, পালো আৰু ইমান গৰম হয় ঠাণ্ডা জেগা বুলি ভাবিছিলো আৰু যোৰহাট। তোমাৰ সেই সেইফালে আপাৰ অসম পৰে ন সেইটো। অ গুৱাহাটীতো এতিয়াও গৰম হৈ আছে বেছিকে এবাৰতো বহুত বাঢ়িছে ন। তোমাৰ সেইদিনা হৈছিলে যে বহুত কিমান ডিগ্ৰী হৈছিল। গৰম উম উম এতিয়াতো অলপ ঠাণ্ডা পৰিছে।
হা হা বৰষুণতটো দি দিয়ে মাজত।
উম উম বৰষুণ দিয়াৰ পাছত। উম সেইকাৰণে আৰু এই তোমাৰ এতিয়াতো গৰমৰ দিনত বহুতে কুলেন যাব আৰু তোমাৰ এই ড্ৰিমলেণ্ড তুমি গৈ পাই কেতিয়াবা গৈছিলানে।
নাই যোৱা মই ভাল নাপাও কাৰণ তাতে, তাৰ পানী এ মানে বৈ যোৱা পানী নহয়। ন তাতে চবে গা চা ধুই থাকে ত অকমান লেতেৰা টাইপ লাগে সেইটো কাৰণে মই ভাল নাপাওঁ।
সেনেকুৱা অ ময়ে বেয়া পাওঁ তোমাৰ এনে চুইমিং পুলত যাব,
অ এনেই চুইমিং পুল যাব তাতেটো একোলেণ্ডত এটা পুলত, ইমান খোপা মানুহ থাকে ত,
তাকে আৰু বহুত মানুহৰ মানে কিবা মানে কি কৰি দিয়ে সেইটো আমি। গম নাপাও ন তোমাৰ এই বহুত লেতেৰাও কৰি দিয়ে যে পানীবোৰ সেইকাৰণে আৰু উম উম আৰু তোমাৰ এই চুইমিং পুলৰ পানীত এনেও মেডিচিন দিয়া থাকে।
হা হা,
উম সেইকাৰণে গাত মানে তোমাৰ এলাৰ্জিও হব পাৰে ন সে,
অ অ সেইটোয়ে অলপমান লেতেৰা হৈ যায়।
উম মাজতে তোমাৰ হৈছিলে এটা নিউজ শুনা পাইছিলো মানে বহুত ত এনেকুৱা এনেকুৱা এলাৰ্জি হৈছিল বোলে চ সেইটো একোলেনৰ পানীত, উম - উম হয় সেই শুনা পাইছিলো আৰু তেতিয়া। সেইকাৰণে অলপ এই ভয় লাগে আৰু সেইবোৰত গৈ কিনে তোমাৰ অলপ, পানী জোগাত একোলেন যেনেকুৱা তোমাৰ মানে ছুইমিং পুল নিচিনা ন চবেই থাকিলে সেনেকুৱাত মানে অলপেই থাকে ন কিছুমানৰ কি বেমাৰ থাকে আমিতো গম নাপাও ন
অ অ সেইটোয়ে উম মই সেইটোৰ কাৰণে সেইবিলাক ভাবি কিনে তাতে যোৱাই নাই এনে বাৰু নদী চদী যাব পাৰি তাতে গা চা ধুব পাৰে কাৰণ সেইটো বৈ যোৱা পানী হয় ন
পানী হয় নেচাৰেল হয় ন এইটো তোমাৰ উম সেইকাৰণে ভাল হয় আৰু দিয়া ঠিক আছে দিয়া হা, উম